হেল্ল'
হেল্ল' অ শুনিছ
শুনিছো
কি
কি ক হে ঘৰ দুৱাৰ হেৰী কৰি ফোন এটা কওঁ বোলো হে কৈছো
অ ঘৰ সাৰিছহে এতিয়া মই এ ছাগলী ছাগলী বান্ধি আছো ছাগলী
অ অ ছাগলী বান্ধি আছ আছে
ছাগলী গৰু
আহ আহ
এ ছাগলী গৰু আহিছে যে এতিয়া।
অঁ অঁ অঁ এইখিনি সময়ত অহা সময়
অ ছাগলী গৰু বান্ধিয়ে দানা চানা দিও
অঁ এই কি বুলি কম আমাৰ চা গলি নাই
নাই
ছাগলী নাই কেইটা আছে ছাগলী
আমা আমাৰ ডাঙৰ ডাঙৰ পাঁচজনী মান আছে সৰু পোৱালি চাৰি তিনিটা আছে
আহ অ
উম
আমাৰ নাই মই সেয়া পুহিম বুলি ভাবো কিন্তু আকৌ পঢ়িলে যে আকৌ কলওঁ যাব নোৱাৰা হব
অ সেইটো এটা কথা আমাৰ আকৌ মালিক আছে মালিকে চাই
অ সেইটো কাৰণে ভালেই আমাৰ আকৌ এতিয়া কোনো নাই মই আকৌ ক'বলৈ গ'লে আৰু হাঁহ ছাগলী কি হ'ব ঠিক নাই
অঁ ছাগলী গৰু গৰু আহিছে তহঁতৰ গৰু নাই ন
নাই গৰু নাই গৰু হে আছে এই আমাৰ তাৰ পৰা এজনী দিম বুলি কৈছে ঘৰৰ পৰা এজনী মায়ে মই বোলো নালাগে বোলো মই পুহিব নোৱাৰো বোলো এতিয়া এই পুহি ললে এতিয়া মই কলৈ কো লৰচৰ হব নোৱাৰিম হয়
অ ছোৱালী স্কুলও কেতিয়াবা যাবলগীয়া হৈ যায় ন
অ স্কুল যোৱাটোতো বাদেই এতিয়া মই এতিয়া কবালে এতিয়া গুৱাহা গুৱাহাটীতে যাওঁ কেতিয়াবা কেইদিনমান থাকিবলৈ হয়
আহ
তেতিয়া মই আকৌ যাব নোৱাৰা হ'ম
অ সেইটো এটা কথা গৰু পুচালি পুহিলে মানুহ ওলাব নোৱাৰে আৰু ঘৰৰ পৰা
অ নোৱাৰে অ নহয় ঘৰত যদি মানুহ থাকে তেতিয়া পাৰে আও হয়
অ সেয়াই গৰু ছাগলী পুহিলে মানুহ ঘৰৰ পৰা ওলাব নোৱাৰে মানুহ এটা লাগিবই লগত
আহ
গৰু ছাগলী পুহিবলৈ হলে উম আমাৰ এতিয়া মই চাওঁ মালিকে চাই আৰু নাই আও
অ সেইটো কাৰণে
কে চাই মালিক মালিকৰ অসুবিধাত মালিকে চায়
আহ অ
অ দুইটাই চাওঁ আৰু মালিকেও আনে মইও আনো মানে গৰু ছাগলী সৰহ হলে একেলগে আনিব নোৱাৰে যে মইয়ো আনিব যাওঁ আও
অ আপুনিও যায়
আহ মইও যাও
আহ যাবই লাগিব হয় এতিয়া
ছাগলীয়ে গৰুয়ে একেলগে আনিব নোৱাৰে যে
অ নোৱাৰে আকৌ ইফালে যাব সিফালে যাব
অ সেইকাৰণে গৰু আনিবলৈ এটা মালিকে গৰু আনে মই ছাগলী আনো লগত
অ উ তাৰপিছত এতিয়া কি কৰি আছে
এতিয়া গৌ ছাগলীত হেল্ল'
আহ অ হয় দিয়ক মই শুনিছো আহ
উম গৰু ছাগলী আনিলৈ এতিয়া দানা দিম দানা দি হাত বাৰি ধুই বা গা ধুই কৰিলে ধূপ ধনা লগাম
অঁ অঁ আহ ম কাম বন কৰি পেলাই এনে অকন বহিছো যাও আকৌ হেৰিয়ে এ চাহ চাহ বনাই কৰি দিম গ
আহ
চাহ তাহ বনা হল চাহতাহ সময় হল
চাহ খোৱা সময় হলেই আমি সন্ধিয়া সময়তে খাওঁ এতিয়া নাখাও দুপদিনা লগাই ল খাওঁ
অ অ আমাৰ এতিয়া খাব মই নাই অ এই সিহঁতক দিওঁগল তাইকে দেউতাকে দিম গ'
আহ অৱশ্যে সন্ধিয়া আবেলি কিছুমানে চাহ খাই অভ্যাস যে হয় আবেলি খাই যায়
অ খাই আমা আবেলি খাই ক দেৰিকে এবাৰ খাব আকৌ তাই তাই মানে পঢ়াৰ আগত চাহ খাই ল'বই লাগিব
অ
তেতিয়াহে পঢ়িব নাই ফুৰিব যোৱা নাই যাম হে স্কুল স্কুল বন্ধ হ'ব নহয়
অ
স্কুল বন্ধতে যাম আও
ক'ত যাবি
অ এ গুৱাহাটীতে যাম গুৱাহাটীত যামহে হেৰি একলেণ্ড চাব যাব লাগিব গৰমৰ দিন নহয় হয় একলেনত গা ধুব লাগিব গৈ এবাৰ হেল্ল'
তহতিয়ে যাবি
বৈছনে কলেন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
অঁ একলেন গইছনে বোলো
অ
হেল্ল' আহ
ছোৱালীক দেখুৱাবিগে মানে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
অ ছোৱালী দেখুৱাবিগে নে
অ অ তাইক দেখাবগৈ লাগিব
নাই যোৱা অ শুনি আছো নাই যোৱা
অ নাই
অ উ
আহ তাৰ পিছত আকৌ হেৰি অ কি বুলি কয় হেই ফেঞ্চি বজাৰ যাব লাগিব আপুনি কৈছিলে যে
অ
ফেঞ্চি বজাত যাব লাগিব বোলো অ কাপোৰ কেইটামান কিনিবগৈ লাগিব
অ
তাত চব বস্তু কম দামতে পাই নহয় বেগ চেন্ডেল হক
আহ অ ফেঞ্চি বজাৰ ভাল ফেঞ্চি বজাৰ ভাল ভাল বোলো বস্তু কিনিব
আহ সেয়া যাব লাগিব
উম
যাব লাগিব বোলো সেয়াতে যাম এই বাৰ
দুপৰীয়া ভাত কিহে
কাপোৰ অলপ হা',
দুপৰীয়া ভাত কিহে খালি?
অ', শুনিছো এই', হেৰি কি বুলি কয়, উম', খিচিৰি বনালো আজি।
কিয় ভাত,
খিচিৰি বনালোঁ‌। এ', ভাত নবনালো এ', খাবলৈ মানে মন নকৰিলে যে', গাতো বেয়া যে', খিচি তেওঁ‌ নাখালে, তেওঁ বনাই দি ছিলোৱা,
আহ',
এ', তেনেকে খিচিৰি বনালোঁ। আলু তাৰপা আকৌ ভাজি অকণ বনাই দিলোঁ‌, আলু ভাজি অকনকে
তাই গা-বেয়া লাগে। গা-ভাল হোৱাই নাই।
নাই', ভালকে ভাল পোৱা নাই নহয়। নাই, নাই,
জ্বৰতো, কমিছে নে নাই,
পোৱা নাই হা',
নাই জ্বৰটো কমিছে নে', নাই?
অ', জ্বৰটো কমিছে, জ্বৰ কমিছে। জ্বৰ কমিলে বোলো।
অ', ডক্টৰ দেখ,
তাৰপিছত, ডক্টৰক দেখালোঁ‌। কালিহে দেখাই কৰি ঔষধ আনি দিছো, তেহে ঔষধ দিছে পেৰাচিটামল।
অহ',
পেৰাচিটামল দিছে।
অহ', খুৱাই আছো অহ',
অ', -অ', খুৱাই আছো তাৰপৰা ভাল পাইছে আৰু। তেওঁ এতিয়া মানে দুৰ্বল হৈ আছে। এইযে, হয় কালি দিনটো ভাত-পানী নাই খোৱা,
জ্বৰ উঠিলে ভাত খাব মন নাযায়, জ্বৰ উঠিলে ভাত খাব মন নাযায়। গাটো এনেও বেয়া লাগি থাকে দুৰ্বল হবয়ে।
অহ',
অআৰেচ,
এতিয়া আহা হেৰি অ' সেয়া এতিয়া আকৌ এই বৰ্তাই ক হেৰি আনিব দিছে। পৰঠা আনিব দিছে। সেয়া খায় বোলে হেনো ভাত নাখায়।
আহ
আমাৰ হে বজাৰ আছে নহয়, ওচৰতে সেই বজাৰৰ পৰা আনিব দিছে সে আনিব গৈছে বৰ্তাই আকৌ।
অ
খাই খাই খাই ভাত নাখায়
অ ভালেহে মানে ন জ্বৰ মুখত যিকোনো বস্তু খাবলৈ মন যাব দ মুখত বোলো যি যিকোনো বস্তু ভাতটো খাবলৈ মন নাযায়
অ হেই এ ভাত খাব মন নকৰে যে হে খাওঁ বুলি কৈছে আৰু সে আনি দিব দিছো চাও আক
অঁ আৰ এছ খোৱা অঁ আৰ এছ খোৱা
আহ
অ আৰ এছ টো আনি পেলাই খোৱা অ
আহ
অ আৰ এছ টো আনি পেলাই খোৱা গা অ গাটো শক্তি এতিয়া আহিব তেতিয়াহে বলে অ সেইটো খুৱাই দে ভাল পাব অলপ তাই অইন খাব মন কৰা নাই যে হয়
আহ অ
উম নহলে ঘৰতে ৰুটি ভাজি বনাই দে জ্বলা দি পেলাই
অঁ এই নাখায় ঘৰত সে বনাই দিম বুলি কৈছিলোঁ নাখায়
মাংস চাংস অকণ আনি পেলাই লাই দি পেলাই খোৱাই দে বনাই
অ আজি আনি দিব লাগিব আনি পেলাই বোলো বনাই দিম দে বোলো জ্বলা দি
আহ মাংস অকণ আনি পেলাই বনাই খুৱাই দিলে ভাল পাব মাংস খাব মন যাব
অ সেইয়া আজি অ আনিব লাগিব আনি পেলাই বনাই দিব লাগিব তেতিয়াহে অকন যদি খাই ভাল পায়
উম উম
উম
তেনেকে খুৱাই দেহি আনি পেলাই তেতিয়া তেয়াহে গা ভাল পাব ভাত নাখালে দুৰ্বল হৈ যাব বৰষুণ পৰিছিলে অকমানকে
অ আমাৰ এইফালে একদম পুৰা বৰষুণ পৰিলে এতিয়া আকৌ এৰিছে আও
অ বৰষন বৰগে পৰিলে
অ বৰকে পৰিছে আকৌ
অ এইফালে নাই পোৱা এইফালে কমকে পৰিছে অকণমানকে পৰিলে আও মানে কিন কিনকে আহিলে নাইকিয়া হ'ল
অ'-অ'-অ'। আমাৰ ইয়াত একে পুৰা পৰিলে কোলা হয় আইছে একেবাৰে বতাহ মহা অহা নিচিনাকে। তাৰপিছত এতিয়া এৰিলে যেনিবা, মই ভাবিছো আজি লাইন-চাইন যাব আও বোলো আও। বৰষুণ আহিলে আ ফলাইন যায় যে।
অ' লাইনটোয়ে যায় মেইন
উম মোৰে সেইটো গ'লে চিন্তা লাগে আও। গৰমৰ দিন যে এনে ঠাণ্ডা দিন হ'লে কথা নাই। গৰমৰ দিনত মানে লাইন টো নহ'লে থাকিবই নোৱাৰি, ইনভাৰ্টাৰ নাই যে।
অ' ইনভাৰ্টাৰটো লৈ ল'বি, ইনভাৰ্টাৰ
অ' লাগে, উম। হ'ব দিয়ক ন?
অ' অ' হ'ব।
কাম কৰকগৈ। অ'
অ' অ'।